হেল্ল'
অ'শুনা পাইছা নে?
অ'পাইছোঁ আজি আমি গছৰ গুৰুত্বৰ কথা পাতিম।
ঠিক আছে, ঠিক আছে এইটো খুব সুন্দৰ আৰু গুৰুত্বপূৰ্ণ বি
হয়।
প্ৰথমতে তুমি কবানে মোক গছৰ কাৰণে আমাৰ মানে কি গুৰুত্বপূৰ্ণ গছ আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ?
গছ আমাৰ জীৱনৰ মূল ভাগ এটা বুলি ক'ব পাৰা।
অঁ, ঠিক।
গছৰ অবিহনে পৃথিৱীত জীৱন কল্পনা কৰিব নোৱাৰি। এতিয়া আমাৰ গৰমৰ দিনতে বি বিশেষকে- যদি আমি যাওঁ ক'তবা গছ গছনি নহ'লে সেই ৰাস্তাটোত গৈ কেনেকুৱা লাগে? এতিয়া সেইটো- এতিয়া গছজোপা থাকিলে ছাইয়া পৰে ন মানুহৰ বতাহো দিয়ে। যোনটোৰ বাবে অলপমান ভাল লাগে আৰু আৰাম পোৱা যায় হয়।
অঁ।
গছ, আ এতিয়া তুমি কোৱাচোন তে গছ আমাৰ কাৰণে- কি আমাৰ কি উপকাৰ কৰে?
গছে আমাক অক্সিজেন দিয়ে। তাৰপিছত কাৰ্বন ডাই অক্সাইড দিয়ে।
কাৰ্বন ডাই অক্সাইড শ্বশন কৰে।
অঁ, অঁ, কৰে মানে এৰি দিয়ে আৰু সেইখিনি মানে সেইখিনি লয় আমাৰ- আমাক দিয়ে আৰু কাৰ্বন ডাই আমাক আমাৰ পৰা মানে লৈ লওঁ আৰু লেতেৰা খিনি।
হয়।
অঁ।
তাৰপাছত হেৰিও কৰে ন মানে- এতিয়া কি বুলি কওঁ? পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখে আৰু। অঁ, হয়। গছ আমাৰ জীৱনৰ মূল ভাগ এটা, নহয়নে বাৰু?
ঠিকে কৈছা অঁ, অঁ, হয় বাৰু।
পিছে কেৱল এয়ে সেয়া কৰে নেকি? এইয়ে উপকাৰ কৰে নেকি গছে আমাৰ?
নহয়, নহয়, গছৰ পৰা আমি ফলো পাওঁ, ফল, ফুল। তাৰ পাছত কাঠ পাওঁ, তাৰ পিছত কিছুমান গছৰ পৰা ঔষধো বনোৱা হয় তৈয়াৰ- কৰা হয় আৰু অনেক দৰকাৰী বস্তুও পোৱা যায় ন গছৰ পৰা আমাৰ।
এতিয়া বিচনা বা কিবা কিবি ফাৰ্ণিচাৰে হওঁক, আমিতো গছৰ পৰাইতো সেই চব বনাই ন। কাঠোপাটো আমি গছৰ পৰাই পাওঁ, সেইবোৰতো তেনেকৈয়ে বনোৱা যায়। তাৰপিছত কাগজো বনোৱা যায়।
ঠিকে কৈছা, উম।
তাৰপিছত বনীয়া প্ৰাণী মানে- আমকল অকল আমাৰ বুলিলে নহয় জন্তুৰ কাৰণেও গছ এটা- গছ মানে বিৰাট গু -গুৰুত্বপূৰ্ণ হয় জন্তুৰ জন্তুবিলাকৰ পৰা- কাৰণে গছ মানে আৰু যোনটো পক্ষীবিলাকৰ কাৰণেও - তাতে সিহঁতি বাঁহ দিয়ে ন এতিয়া চৰাইবিলাকে।
উম, উম, উম।
তাৰপিছত পক্ষীৰ কাৰণে সেইটো এটা - ক'ব পাৰে যে জীৱনৰ মানে- ঘৰ -চৰ বনাই তাৰপিছত জন্তু বিলাকেও তাৰে তলত- সেয়া থাকে বা আৰাম কৰে।
অ', কিছুমানে বাস কৰে তাতে।
সেইটোৱেই।
অ', গছ আমাৰ কাৰণে নহয়, সকলো বস্তুৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বাৰু, জীৱ-জন্তুৰ কাৰণে।
আৰু, গছৰ শিকৰম উম, শি যোনখিনি মানে, শিখৰখিনি থাকে। ৰুটছখিনোটো মাটিখিনিওতো ধৰি ৰাখে ন'।
অ', অ', ঠিকে কৈছা, এইটো মাটিয়ে আমাক মানে খচি যোৱা কম হয়, এইটো তোমাৰ মানে শিকৰ কাৰণে, মাটি ধৰি ৰাখে আৰু মানে গছটোক মানে শক্তি কৰি ৰা, শক্তিটো মানে শক্তিশালী হয় ন গছ বিলাকে, সেইকাৰণে মানে গছটোৱে আমাক বহুত জোগাত প্ৰ মানে
হেৰি কি বুলি, মাটি ভাঙি যোৱা মানে হেৰি টো কম হৈ যায়।
কমি হৈ যায় অ', মাটি মানে ৰ আ, ধৰি ৰাখে মানে শিপা খিনিয়ে ন, মাটিতো ধৰি ৰাখে গছৰ।
হয়, আৰু বৰষুণ বা বৃষ্টিৰ লগত, গছৰ সম্পৰ্ক আছেনে?
হয়। গছৰ, গছৰ লগতো বৰষুণৰ সম্পৰ্ক নিশ্চয় আছে। গছ, পৰিৱেশত মানে আ, আদৰতা মানে ৰা-ৰখা ৰক্ষাৰ কৰে ন, গছে। বৰষুণ দিলে
গছেতো হেৰি কৰে ন, বৃষ্টি হ'বলগীয়া পৰিৱেশটো সৃষ্টি কৰি, কৰে কৰাত মানে সহাৰ্য কৰে।
আৰু গছৰ, গছ যেতিয়া বৰষুণ যেতিয়া দিয়ে, গছটো মানে আকৌ বাঢ়ি আহিবৰ কাৰণে বেছি ছি মানে হেৰি হয় ন, গছটো সোনকালে বাঢ়ে বৰষুণৰ কাৰণে। বাৰিষাৰ
হয়। গছ-গছনি বা ধৰা যিয়ে হওঁক আৰু।
শুকান, শুকান বতৰ-চতৰ যে হয়, বৰষুণতো দিলে গছ গছনি বিলাক আৰু নতুন জীৱ পোৱাৰ নিচিনা হৈ যায় ন।
সেইকাৰণে আমি গছ-গছনি বেছি কাট আৰু আমি গছ-গছনি কাটাটো ভাল নহয় ন ইমান। আৰু যদি বেছি গছ কাটে, তাৰে কা, আ তাৰে এইয়া অপকাৰ কি হ'ব তুমি জানানে?
অ', অ', গছ বেছি যদি কাটে আমাৰ মানে বহুত খিনি অপকাৰ হ'ব, যেনেকে আমি উশাহ লোৱাৰ সমস্যাবিলাক দেখা পাম। তাৰপিছত গছ নহ'লে মানুহে এতিয়া গছ নহ'লে বহুত ক্ষেত্ৰত মানে এতিয়া চোৱা য যদি আমি কোনো-কেনেকুৱা পাহাৰীয়া ৰাস্তাত যাওঁ বা তেনেকুৱা ৰাস্তাত যাওঁ সেই জেগাখিনি যদি গছ-গছনিয়ে নাথাকে অ', গছ-গছনিয়ে নাথাকে, আমাৰতো বহুত খিনি মানে পৰিৱেশটো লেতেৰা হ'ব, তাৰপিছত গ-গ-গাড়ী মটৰৰ যোনখিনি বতাহ থাকে সেইখিনিতো লেতেৰা বতাহ খিনি, বায়ু খিনিতো গছে টানি লৈ পেলাই আমাক ভাল বায়ু খিনি দিয়ে ন। ত' গছৰ, য গছে যদি নাথাকে, সেইখিনি কামটো আমাৰ হৈ নুঠিব ন। গছ মানে সকলো বস্তুৰ কাৰণে গুৰুত্বপূৰ্ণ। এতিয়া, গছৰ পৰা বহুত ফল-মূল পায়, ঔষধ ধৰ পায়, ত' গছটো, যদি নাথাকে আমি সেইবিলাক কৰ পৰা মানে পাম, লাভ কৰ পৰা কৰিম, সেইটো কাৰণে গছটো আটাইতকৈ জৰুৰী আৰু।
ই ইমান গছ-গছনি কটা, কটা কিয় বাঢ়ি গৈছে তেন্তে।
গছ-গছনি কটা বাঢ়ি গৈছে মানে কি, এটিয়া চোৱা, তোমাৰ ৰাস্তা বিলাক বনাই বহুতে। ৰাস্তা কিছুমান গছৰ মানে, ৰাস্তাৰ মাজত গছ থকাৰ কাৰণে, সেই ৰাস্তাটো হয় নুঠাৰ কাৰণে গছ-চছ ভাঙি দিব লগা হয়, তাৰপিছত মানুহে ডাঙৰ, ডাঙৰ ঘৰ বনাই আছে।
হয়, আৰু ইণ্ডাষ্ট্ৰি বিলাকেওতো বনোৱা হৈ আছে ন, যোনটোৰ কাৰণে, কিমান গছ সোপা কটা যায়, নষ্ট কৰা যায়।
কিন্তু, এইটোৰ বাবে, মানে পৰি, পৰি মানে পৰিৱেশৰ যে ইমান ক্ষতি হৈছে, সেইটো মানে গুৰুত্বটো কম দিয়া হয়, আৰু নিজৰ লাভৰ কাৰণে। অ'।
আমি এই সমস্যাক কমাবলৈ কি কৰিব পাৰিম? বা, কি কৰিব লাগে, তোমাৰ মতে
মোৰ মতে মানে, প্ৰতি বছৰে কমকে হ'লেও, এট টা হ'লেও গছ এজোপা যদি আমি, ৰ ৰোপন কৰোঁ, আমি যদি গছ এজোপা ৰুও, তেতিয়া অ', সেইটোয়ে, তেতিয়া হ'লে মানে, মানুহে কাটিলেও প্ৰতি বছৰে যদি এ এজন মানুহে, গোটেই পৃথিৱীত যদি, এ এজন, এজনকৈ গছ ৰুৱে তেতিয়াও আমাৰ গছৰ মানে, অভাৱতো নহ'ব ন, সকলো মানুহে এ এটা, এটা সময় ওলাই পেলে মানে, গছ এডাল হ'লেও ৰুব লাগে আৰু। তেতিয়া হ'লে ভাল হৈ যায়, নিজৰ কাৰণে সুবিধা বাৰু।
মোৰ মতেটো নিজৰ জন্ম দি দিনাখন, মানে জন্মদিনা যোন যোনটো থাকে ন, জন্মদিন মানুহৰ। সেই বছৰে, বছৰে ধৰা এডাল গছ, ৰুব লাগে আৰু। সেইটো নিয়ম কৰিব লাগে, মানুহে।
ঠিকেই, ঠিকে কৈছা।
কাৰণ, ইমান ধৰা দুুনীয়া মানে, আমাৰ এতিয়া যদি চাওঁ, কিমান গছখিনি কাটা যায় হয়নে বাৰু, ত' আমি যদি সেই বছৰে বছ আমাৰ জন্ম দিনৰ দিনা যদি, আমি এজোপা গছ ৰুওঁ, তেনেকে যদি সকলোৱে যদি কৰিব ধৰে, তেতিয়া মানে ভাল হয় আৰু।
অ', ঠিকে কৈছা।
উম।
আৰু মানে, গছবোৰ কিছুমানে মানে, প্ৰয়োজন বেছি নহ'লেও। গছ-তছ ৰুৱে ন, মানে গছ-তছ কাটে ন। ত', সেইটো কাটা দেখিলে কৰবাত যদি দেখা পাওঁ। তেতিয়া আমি, সেইটো পাৰিলে সিহঁতক, বুজাই দিব লাগে যে, এইবোৰ কাটিব নালাগে, আমাৰ নিজৰে ক্ষতি হয়।
হয়, আৰু মোৰ মতে, প্ৰ প্ৰতিটো মানুহৰ, পৰিৱেশৰ মানে, পৰিৱেশৰ প্ৰতি দায়িত্ব আছে।
অ', ঠিকে কৈছা, আৰু সিহঁতে নিজে মানে এই চব মানে নিজৰ কথা চিন্তা কৰিব লাগে, যিহেতু সকলোৱে বাচি থাকিবই বিচাৰে। আৰু গছ নহ'লে, আমাৰ জীৱন মানে, বাচি থকাটো
আ, প্ৰকৃতিৰে অংশ নহয় ন, আমাৰো জীৱনৰতো ধৰা, অংশ বা জীৱনৰ আধাৰ বা আমাক কিমান কি দিয়ে ন, গছৰ পৰা আমি কিমান কি পাওঁ। যদি আমি গছ ৰক্ষা কৰোঁ। তেনেহ'লে আমি নিজৰ ভৱিষ্যটো ৰক্ষা কৰা যেন হয়।
ঠিকে কৈছা! গছৰ অবিহনে জীৱন একদম মানে মানে পচিবল নহয় আৰু গছটো বহুত দৰকাৰী হয়। আৰু
সেইটো সুস্থ পৰিৱেশটো মানে সম্ভৱ নহয় গছ নোহোৱাকে।
আৰু স্কুল-কলেজ হওক মানুহৰ মাজত আমি গছ ৰোৱাটো কিমান দৰকাৰী হয়। কিমান গুৰুত্বপূৰ্ণ এই বিষয়ে আলোচনা কৰিব লাগে যিমান পাৰো মানে।
হয় সৰু-ডাঙৰ চবৰ সকলোৰে আৰু আগত আমি এইটো কথা সেয়া কৰিব লাগে ওলাব লাগে পাতিব লাগে। সেইবাবে আমি চবকে চবতছে মানে বেছি গছ ৰোপন কৰিবলৈ উৎসাহ টো মানে দেখাব লাগে মানুহক আৰু সেইটো ক সেইটোক কৰাটো মানে উচিত আৰু।
উচিত হয়। আৰু সেইকাৰণেটো গছ এদিনটো ৱৰ্ল্ড এনভাইৰমেন্ট ডে এটা পালন কৰা হয় ন।
হয় আৰু আমি যদি এতিয়া যদি হয় আজি এ এটা গছ ৰোপন কৰক কালি এটা সুন্দৰ ভৱিষ্য কৰক আৰু হয়।
ঠিকে কৈছা।
আৰু এন ৱৰ্ল্ড এনভাইৰমেণ্ট ডেত বহুতে নিজৰ কামৰ কাৰণে মানে আহিব নোৱাৰে ন।
হয় ন?
আহিব নোৱাৰে। কিন্তু আমি এ কিবাকৈ যদি সেইটো দিনাখন যদি কিবাকে সেইটো দিনা যদি টাইম ওলাব পাৰো অলপ সময় ওলাব পাৰো তেতিয়া সদায় নকৰিলেও অকল সেইদিনাখনে আমি চবে ওলাই আহিলেও বহুতখিনি লাভ হয় ন? গছৰ ৰোৱাৰ বাবে।
মোৰ মতেটো মানুহে নিজৰ এই জন্মদিনৰ দিনাখনো এজোপা গছ ৰুব লাগে।
ঠিকে কৈছা।
গছ ৰোপন কৰিব লাগে। কাৰণ বছৰতে যদি এদিনেই যদি সকলোৱে যদি গছ ৰুব পাৰিছে। তেন্তে নিজৰ জন্মদিনৰ দিনাখনত তো ধৰা আগতীয়াকে কিনি থৈ পিনেওতো ৰুব পাৰে ন। নিজৰ বাগিচাতে হওঁক বা ঘৰতে হওঁক বা ক'ৰবাত ওচৰে-পাঁজৰে য'তে খালি জেগা হওঁক আৰু তাতে ৰুব ৰুব পাৰে আৰু।
অ' আৰু আচলতে আমাৰ ঘৰত এয়া ঘৰত কিছুমানে বাহিৰতো থকাতো দৰকাৰী হয়। আৰু কিছুমান গছ অ' সৰুকে টাবৰ নিচিনা কৰি নিজৰ ঘৰৰ ভিতৰত ৰাখিবও পাৰি ন। তেতিয়াও বহুতখি
হয় আৰু নিজৰো তেতিয়া গছ-গছনি দেখি মন-চন ভাল লাগে ন।
ভাল লাগে ভাল লাগে। আৰু সেউজীয়া বস্তুটো আমাৰ চকুৰ কাৰণেও বহুত ভাল। গছ হওক
লাগে মোৰ বেয়া লাগে সঁচাকে।
ঠিক কৈছা মোৰো বহুত বেয়া লাগে।
অ।
আৰু গছ চালেৰে মানে কিছুমানে কয় সেউজীয়া চকুৰ কাৰণেও ভাল গছ।
হয় চকুৰ কাৰণে ভাল বুলি কয় উম আৰাম লাগে ন চকুত। ৰ'দ দেখি পিনে।
সেটোয়ে আমি যাতে সকলোৱে মিলি এটা ভাল মানে সেউজীয়া এখন বা মানে ৱৰ্ল্ড এখন মানে বনাব পাৰো সেইটোৱে হ'ব আৰু সেউজীয়া পৃথিৱী এখন, ঠিকে। দিয়া তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল আজি। মোৰো ভাল লাগিলে, ঠিক আছে।
দিয়া তে ধন্যবাদ।
ধন্যবাদ।